কি খবৰ
ভাল ভাল তোমাৰ কেনেকুৱা
এ আছো আৰু বাকী এ এতিয়া মই মঙলদৈত
অহ
আপুনি ক'ত
মই গুৱাহাটী
অহ গুৱাহাটীত
অহ
অহ আপুনি কি কি গুৱাহাটী বিশ্ববিদ্যালয়ত কিবা কৰি আছিলে ন
অহ মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ বৰ্তমান
অহ তুমি এতিয়া হেৰি এ মঙ্গলদৈৰ ফালে অহা হৈছে নাই।
মঙ্গলদৈৰ ফালে এতিয়া যোৱা হোৱা নাই মানে। মোৰ ঘৰ যিহেতু উজনিত মই মানে ঘৰলৈহে যাম অলপ দিনৰ পাছত গৰম বন্ধত।
অহ অহ
তুমি ঘৰতে আছা নে কিবা কাম কৰি আছা।
মই মই এতিয়া বৰ্তমান কিবা এটা কৰি আছো বাৰু
অহ
কিবা এটা মানে এই জুলাইত নতুনকে প্ৰজেক্ট এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ।
উম
তাক লৈ পেলাই বোলো আপোনাৰলগত কথা এটা পাতো মানে নতুন নতুন প্ৰজেক্ট মানে এটা এখন ডকুমেণ্টেৰী বনাওঁ বুলি ভাবিছোঁ।
উম ঠিকে আছে ঠিকে আছে অহ আজি আজি আজি আমাৰ আহ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস নহয় তাৰ তাৰ কিবা আছে নেকি পৰিকল্পনা।
উম উম মই তথ্যচিত্ৰখন বনাওঁ বুলি ভাবিছোঁ আপোনাৰ হেৰি এই ৰাভা জত জাতিৰ মানে কিছুমান এই গাঁৱৰ কলা কৃষ্টি এইখিনিক লৈয়ে সেইটো কাৰণে আজি ৰাভা আজি তাতে ৰাভা দিৱসো
অহ
আৰু পিছে হেৰি অহ আপুনি জুলাই মাহটোত আছেনে মানে থাকিবনে মানে কিবা কামত ব্যস্ত থাকিব নেকি
কাম কৰি মোৰ এটা কৰ্মশালা আছে সেইটো এতিয়ালৈকে ভালকৈ মানে সিদ্ধান্ত লোৱা নাই কিন্তু গাঁও হয়তো ঘৰলৈ যোৱাৰ পাছত সিদ্ধান্ত লৈ পেলাই কামখিনি কৰিম মই এটা মই এটা বস্ত বস্তু শুধু তোমাক কোৱাচোন এতিয়া বিষ্ণু ৰাভাৰ বিষয়ে মানে তুমি কি ভাবা বাৰু তেখেতক মানে আমাৰ তেখেত খুব ভাল শিল্পী আছিলে বুলি ভাবা নে তেখেতৰ মানে সত্তাটোক তুমি কি বুলি ভাবা?
মই আচলতে শিল শিল্পী হিচা পে মই যদি চাব, মই যদি মানে মোক সোধে যে শিল্পী কোন এয়া মই শিল্পী হিচাপে মই বিষ্ণু ৰাভা, জোতি প্ৰসাদ আৰু ভূপেন হাজৰিকাকে কওঁ, যোনে মানে সমাজৰ বাবে তেওঁলোকে, তেওঁলোকে মানে নিস্বাৰ্থভাৱে সমাজৰ বাবে কিবা এটা কৰিবলৈ আগবাঢ়ি আহিছে।
হয়।
এতিয়া বিশেষকৈ বিষ্ণু ৰাভায়, বিষ্ণু ৰাভায় যিখিনি কৰিছিলে। বিপ্লৱী সত্ৰাটো তেওঁ যিটো আছিলে, মানে সেই সমাজ খনক এটা নতুন পদ দেখুৱায় যোনটো চিন্তা ধাৰা সেই বস্তুখিনিয়ে মানে মোক তেওঁ এগৰাকী মানে প্ৰকৃত শিল্পী শিল্পী হিচাপে একদম মই চাওঁ মানে তেওঁক তেওঁক। আপুনি কি ভাবে বিষ্ণুু ৰাভা বিষয়ে?
হেৰি কি কয় অ অ বিষ্ণু ৰাভা এতিয়া মানে তেখেতৰ অ মানে বি তেখেতৰ এটা মানে বিপ্লৱী সত্ৰাও আছিলে, এই বিষয়ে তুমি তুমি যিমান গ'ম পোৱা বা কি বুলি ভাবা এই বিষয়ে?
বিষ্ণু ৰাভাই বিপ্লৱী সত্ৰাটোৰ বিষয়ে ক'ব গ'লে মানে তেখেতে উম তেখেতো বহুত বহুত সময়ত তেখেতে আপোনাৰ হে লুকাই থাকিব লগীয়া হৈছিলে যোনখিনি শাসনত থকা মানুহখিনিৰ পৰা লুকাই তেওঁ নিজৰ যোনখিনি শোষিত নিষ্পেষিতখিনিৰ কাৰণে তেওঁ মানে কাম কৰিবলৈ তেওঁ মানে বহুত আহু পুৰুষাৰ্থ কৰিছিলে আৰু। আপুনি আপুনি কওঁক চোন তেওঁ বিপ্লৱী সতাটোৰ বিষয়ে মই মানে আপোনাৰ পৰা অলপ জানিব খোজোঁ এই বিষয়ে।
হয় এইটো আচলতে কি হয় বিষ্ণু ৰাভাক তো আমাৰ মানে কমৰেড বুলি কোৱা হয় ন তেখেতক।
উম।
ত মানে তেখেতৰ তেখেতৰ মানে শৈল্পী সত্ৰাটো যিমান আছিলে শিল্পী সত্ৰাটো তাতকৈ তাৰ সমান্তৰল ভাবে তাৰ সমান তকৈ মানে তেখেতৰ যিটো মানে বিপ্লৱী সত্ৰা সেইটো আছিল আৰু তেখেতে মানে সদায় তুমি কোৱাৰ দৰে, মানে নিষ্পেষিত বা যিখিনি সমাজৰ পিছপৰা শ্ৰেণী তেওঁলোকৰ কাৰণে মাত মাতি ভাল পাইছিলে। সেইকাৰণে তেওঁক কমৰেড বুলিও কয় মানুহে, কিন্তু কথাটো হ'ল মানে আহ, মানে বিষ্ণু ৰাভা মানে এনেকুৱা এটা সত্ৰা আছিলে যে মানে এনে তেখেতৰ কিছুমান বস্তু পঢ়িছো যে তেখেতে মানে এতিয়া আমি দেখিবলৈ পাওঁ যে আমাৰ দেশখন মানে নিজৰ মানুহৰ পৰাও কিন্তু বহু ক্ষেত্ৰত মানে মানে শোষিত হৈ আছে। ত অ মানে এনেকুৱা নহয় যে আমাক এটা সময়ত আমি মানে ভাৰতবৰ্ষ স্বাধীন নহওঁতে আমাৰ আমাক আমাক আমাক ব্ৰিটিছে মানে হেৰি কৰিছিলে শাসন কৰিছিলে কিন্তু মানে সেইটো সময়তে বিষ্ণু ৰাভাই কৈ গৈছিলে যে এই তেখেতৰ বিখ্যাত এটা কথা কৈছিলে নহয় যে, ৰাজ্যে আছে দুইটি পাঠা- একটি কলো একটি সাদা। ৰাইজে যদি মানে, ৰাইজে যদি মংগল চাও দুইটি পথাকে বলিযাওঁ। মানে যদিহে মানে ৰাজ্যত মানে দুটা পথা ছাগলী আছে এটা এটা হ'ল বগা মানে আমাৰ সমানে ব্ৰিটিশ চাহাববোৰ আৰু এটা ক'লা মানে আমাৰ ইণ্ডিয়ান চাহাববোৰ, আমাৰ যিবোৰ আমাৰ যিবোৰ ভাৰতীয় ডাঙৰ মানুহ মানে, মানে পুঁজিপতি আৰু ধৰ আমি যদি দি যদি অ যদি আমাৰ, যদি আমাৰ দেশৰ মানে উন্নতি লাগে তেতিয়াহ'লে আমি দুয়ো তাকে মানে বলি মানে অৰ্থাৎ তেওঁলোকক বিসৰ্জন দিব লাগিব, নহ'লে কিন্তু আমাৰ দেশ উন্নতি নহয়৷
অ' হয় হয় হয় হয়৷
তো সেই ধৰণৰ কথাবোৰ কাৰণে তেখেতক ভাল লাগিছিলে আৰু তেখেতে আমি আমি প্ৰায়ে দেখো যে আমাৰ জাতীয়তাবাদটো মানে খুব বেছি উগ্ৰ হৈ পৰে বা কেতিয়াবা কাম মানে কাম নকৰা হৈ পৰে আমাৰ অসমীয়া জাতীয়তাবাদটো, ত' আমাৰ মানে ৰাভাদেৱে তে তেতিয়াই কৈছিলে যে আমি, আমাৰ যিটো জাতীয়তাবাদ সেই টো আমি অ' কাল মাৰ্ক্সৰ যিটো মাৰ্ক্সবাদ বা যিটো আমাৰ শ্ৰেণী সংগ্ৰাম, তাৰ লগত যদি যদি আমি সংলগ্ন কৰিব নোৱাৰোঁ বা তাৰ লগত যদি আমি মিলাব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ, আমাৰ জাতীয়তাবাদটো কাম নাই৷
আমি এইবোৰে মানে দেখি আছো আমাৰ জাতীয়তাবাদী নেতাসমূহে প্ৰায়, আমাৰ মানুহক মানে কি বুলি কয় মানে হেৰিজনো আমি দেখিবলৈ পাওঁ মানে মা-মানুহৰ আশাবোৰক মানে, অ' অ' ফোপোলা চৰূপ এটা উলিয়াই থকা আমি দেখিবলৈ পাওঁ৷
এতিয়া মানে বিশেষকে আপুনি যদি এতিয়া কাল মাক্সৰ কাৰ্ল মাৰ্ক্সে যোনটো মানে আদৰ্শ, যোনটো কথা কৈছিলে
উম৷
আপোনাৰ কমপ্লিট কাল মাৰ্ক্সে যেনেকৈ কৈছিলে, তেনেকৈ আমাৰ সমাজত এতিয়া আমি উপস্থাপন কৰিব লাগিব বুলি কোনো কথা নাই মানে, কাৰণ কাৰণ তেওঁ, তেওঁৰ সেইটো এটা, তেওঁৰ নিজৰ চিন্তাধাৰা আছিলে৷
প্লাছ, প্লাছ, সেইটো সময়তটো বেলেগ আছিলে নহয়৷
অঁ সেই চিন্তাধাৰাটো আমি অসমৰ প্ৰেক্ষাপটত বৰ্তমান সময়ৰ লগত খাপ খুৱাই সেই চিন্তাধাৰাটোৱে যদি মানে তাৰ, তাৰে মানে কিছু সাল সলনি হোৱাৰ একো অসুবিধা নাইতো।
তাকে মানে বস্তুবোৰ সময়ৰ লগতো সলনি হ'বই৷
অঁ'
কালমাক্সৰ সম, কালমাৰ্কসৰ মানে সময়কণো মানে বেলেগ আছিলে তেওঁ, তেওঁ এই সময়ত কোৱা নাই কথাখিনি।
অ'
গতিকে মানে পৰিৱৰ্তিত সময়ৰ লগত মানে আমি আগবাঢ়িবলৈ হলে, সময়ৰ লগত মিলাই খোজ দিব লাগিব৷
খোজ দিবই লাগিব, মানে আৰু বৰ্তমান, বৰ্তমান যি সময় হৈছে, এই সময়ত ৰাভাৰ চিন্তাধাৰা চ চৰ্চা কৰা, ৰাভাৰ সত্তাটোক চৰ্চা কৰা বহুত প্ৰয়োজন আহি পৰিছে৷
উম, উম৷
বুজিছ হেল্ল'? অঁ' ৰাভাৰ সেই, অ' সেই যোনটো বিপ্লৱী সত্তা সেই সত্তাত, অঁ
নহয় এনেকুৱা হয় আৰু এটা কথা মানে আমাৰ মানুহে মানুহে ভা মানে মাজে মাজে পাহৰি যোৱা যেন অনুভৱ হয় এতিয়া, আজিকালি মানে কেনেকুৱা আছ আমি সৰু থকা অৱস্থাত ৰাভা দিৱস বা শিল্পী দিৱস বুলি ক'লে যিটো মানে উৎসাহ আছিল আমাৰ মাজত আজি কিন্তু মানে শিশুসকলে সেই পৰিৱেশটো পোৱা নাই, ত মই ভাবো মানে মাক - দেউতাকে এইবোৰ অলপ সতৰ্ক হব লাগে।
অঁ ৰাভা দিৱসেই হওঁক, শিল্পী দিৱসেই হওঁক মানে যি এই এই এই এইখিনিত আমাৰ যেনেকৈ এতিয়া ৰাভা সংগীত, জ্যোতি সংগীতৰ প্ৰতিযোগিতাবিলাক বিভিন্ন ঠাইত অ মানে হৈছিলে।
হয়।
সেই সেইখিনি বৰ্তমান সময়ত একেবাৰে দেখিবলৈ পোৱা নাযায়।
পোৱা নাযায় আৰু সেইটো কাৰণে মানে কি হয় আমাৰ অহ, আজিকালি ল'ৰা - ছোৱালীবোৰ মানে সামাজিক মানে নহয়ছে ইমান। মই দেখিবলৈ পাওঁ মানে আমাৰ প্ৰায় মানুহবোৰ লাহে লাহে ব্যাক্তিকেন্দ্ৰিক হৈ গৈছে আমাৰ ল'ৰা - ছোৱালীবোৰ মানে ব্য মানে ব্যক্তিকেন্দ্ৰিক হৈ গৈছে। আৰু ইয়াৰ মূলত মানে এই মানে যিবোৰ মহান মহান সত্তা আছে আমি তেওঁলোকক আমি মানে এওঁলোকৰ আদৰ্শসমূহৰ পৰা অলপ ফালৰি কাটি যোৱাৰ কাৰণে আচলতে এইটো হৈছে বুলি মই ভাবোঁ।
হয় আৰু কাৰো মানে এই নিস্বাৰ্থ নিস্বাৰ থ ভাৱে কিবা এটা কৰাৰ কোনো মানে প্ৰৱণতা একেবাৰে নাই কিয়া হৈছে, একেবাৰে মানে আ বিশ শেষকৈ আমাৰ প্ৰজন্মটোত সেই মানে সেইটো একেবাৰে নাই হয় আপুনি কাৰোবাক দেখুৱাব খো বিচাৰিছে সেইটো কাৰণে কৰিছে মানে সেই তেনে কোৱা ধৰণৰ কথাবিলাকহে হৈছে মানে এতিয়া কা মানে কে আপুনি নিস্বাৰ্থভাৱে একো নহয় মানে একো হোৱা নাই।
তাকে তাকে মানে সেইটোয়ে কৈছো আজিকালি মানে মানুহ মানে ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে নিজৰ ঘৰখনতে আৱদ্ধ মানে সমাজখনলৈ তেওঁলোকৰ চিন্তাটো মানে খুব কমহে যায়। আৰু মানে এই সম আৰু এই সমাজলৈ মানে চিন্তাটো যদি নাযায় তেতিয়াহ'লে ল'ৰা - ছোৱালীয়ে মানে সমাজ চিন নাপাব।
অ হয় এতিয়াই দ ইন ইণ্টাৰনেটে পৃথিৱীখন এখন গোলকীয় গাঁৱত পৰিণত কৰিছে হয় আমি এতিয়া আমি এতিয়া মানে আমেৰিকাৰ বিষয়ে উম ফতককৈ কিবা এটা গম পাওঁ। কিন্তু গোটেই চব চবকে কিন্তু আ আকৌ গোটেই সমাজ খনৰ পৰা এক্সক্লুডেড কৰি পেলালে মানে। সমাজখনৰ পৰা বহিঃভূত কৰি পেলালে মানে প্ৰত্যেককে। প্ৰত্যেকটো মানুহে যেন বেলেগ
হয় হয় হয় তাকে মানে আগতে এনেকুৱা আছিলে ন গাঁওবোৰত মানে গোটেই মানুহখিনি মানে যেন যে মানে যেন মানে সকলো সকলো ঘৰৰে মানুহ আমাৰ সেনেকুৱা অনুভৱ হয়। কিন্তু আজি মানে এনেকুৱা হয় সকলো মানে সকলো বেলেগ বেলেগজন মানে অনুভৱ হয় আজিকালি সেই বস্তুটো মানে মানুহ সেইখিনি ল'ৰা ছোৱালীক মানে অকণমান সামাজিক কৰিব লাগে, মই মানে এইটোয়ে ভাবো আৰু আজি বিষ্ণু ৰাভা দিৱসত।
অঁ সামাজিক কৰিব লাগে অসমীয়া আমাৰ মানে থলুৱা বস্তুখিনিৰ প্ৰতি তেওঁলোকক অকণমান আগ্ৰহী কৰিব লাগে থলুৱা সংস্কৃতিৰ প্ৰতি অলপ আগ্ৰহী কৰিব লাগে।
হয় হয় তাকেই।
মই তেনেকৈয়ে ভাবো মানে বৰ্ত বৰ্তমান যিহেতু আপোনাৰ উগ্ৰ উগ্ৰ ৰাষ্ট্ৰীয়তাবাদীটোও বেয়া উগ্ৰ জাতীয়তাবাদটোও বেয়া।
হয় হয় হয় হয়।
উম। গতিকে মানে সেই তেনেকে মিলাই মেলি চলিব লাগিব বাৰু দিয়ক আপোনাক জুলাই মাহত মই যোনটো প্ৰজেক্টৰ কথা কৈছোঁ যোনটো প্ৰকল্প মই হাতত লৈছোঁ সেইটো বিষয়ে বাৰু পাতিম। জুলাইত মই আপোনাক ফোন কৰিম।
ঠিক আছে, ঠিক আছে, ঠিক আছে, লগ পাম বাৰু দিয়ক, ঠিক আছে, ঠিক আছে, দিয়া।